হেল্ল' কি কৰিছা
এয়া আছো এনে তুমি
আছোঁ ভাত খালা
খালো তুমি খালা
খালো দিয়া ওলাই নেকি তুমি
নাই নাই নাই খোৱা তুমি খালা নেকি
া বেয়া নেকি অক মাতটো ভাঙা যেন পাইছো দেখোন
অ বেমাৰ আজাৰ হৈ আছে অকমান তোমাৰ
নাই তোমাৰ কি হৈছে
কাহ
আৰু
চৰ্দি জ্বৰ এইবিলাকে আৰু
অ বাকী মাহতখোলে
মাহত ভালে অ
আইতা
আইতা ককা চব খৈ আছে তোমাৰ
আই চব কোলে মহে খোৱা নাই টোপনিয়ে অহা নাই জানে কিবা লাগিছে ইমান গৰম উঠিছে
আহ তাকেতো
বাকী কলেজ গৈছানে নাই কাইলৈতো বন্ধই বাৰু দেওবাৰ কাইলৈ
আহ গৈ আছো তুমি গৈ আছানে
যামহে চাগে গৰমত যাবলৈ মন নাযায় কেনেকে যোৱা অঔ তুমি কলেজ
যাব লগগীয়া হৈয়ে নগলে নহ'ব ঘৰৰ পৰা ওলাই দিব নগলে
অ অ শুনা না নহ নহ কথা এটা সুধিবৰ কাৰণে ফোন কৰিলো হাত তোমাৰ এই যে মানুহবোৰৰ যে লাই লাইফষ্টাইল বোৰু যে
অ
মানে কেনেকুৱা মানে এতিয়া লাইফাষ্টাইলবোৰ এনে কা নিজৰ লাইফষ্টাইল বনাও মানে আছে ন লাইফটো মানে অলপ হে নিচিনা অলপ মানে পুৰা ভাল মানুহৰ নিচিনা মোৰো মন আছে জানা আছে মানে তোমাৰ কেনেকুৱাকে আছে ন মানে তোমাৰ এই বহুত মানে জব চব ভাল এটা জব কৰি চাকৰি কৰি পইচা পাতি লৈ তাৰ পিছত নিজৰ দমত গাড়ী চাড়ীলৈ ঘৰ চৰ বনাই নিজৰ হেৰিত চলিবলৈ বহুত মন আছে তে
উম।
কি আও এটা ফ্ৰীডম লাইফ লাগে মানে একে য'ত মানে ৰোগ টোক নাই। আৰু নিজে কমাও যা নিজৰ পইচাত ঘৰ মানুহ ঘৰৰ মানুহক যাতে মই দিব পাৰো তেনেকোৱা এটা লাইফষ্টাইল মোক লাগে।
উম, মোৰো মানে ভাল চাই জব এটা লৈ ঘৰ চৰ বনাই মা, দেউতাক দিবলৈ আছে যাতে যেতিয়া দৰকাৰ হয়, তেতিয়া বেলেগক খুজিব লগীয়া নহওঁক তেনেকোৱা আৰু
সেইটোৱে মোৰ মানে কি জানা? পইচা এনেকুৱা কমাব মন আছে ন, মই যাতে তোমাৰ জোনবিলাক দুখীয়া মানুহ ন মানে সেইখিনিক দিব পাৰিলে মই তামানে নিজৰ লাইফটো এনেকোৱা এটা বনাব মন আছে ন লাইফষ্টাইল টো যাতে মানে ইমানেই পইচা হওঁক মই যাতে দুখীয়া মানুহক দান কৰিব পাৰো মানে দিব পাৰো আৰু যাতে মানে গাটো নালাগে তেতিয়া। যে, পইচা আছেই তেনে মোৰ কিহৰ কাৰণে আপচোচ আছে মই তাতে দিব পাৰোঁ। কিন্তু পইচাই নাই।
তাকেতো।
যিহেতকে কলেজত পাইছোহে কলেজত পাওঁ মানে হেৰি কৰো মানে কেতিয়া পইচা পাম কেতিয়া কি কৰিম, মই একো বুজিয়ে পোৱা নাই।
উম।
তোমাৰ কোৱা?
তেই কলেজত পাইছো এতিয়া কলেজৰ পৰা পাছ আউট হৈ পেলাই ধুনীয়া চাই জব এটা ল'ব মন আছে ভাল দৰমহা থকা।
তোমাৰ হেৰি অ', তুমি এনে কি কৰিম বুলি ভাবিছা? পিছলৈ কি পঢ়িম বুলি ভাবিছা?
মই ডক্তৰ তুমি?
মোৰতো তোমাৰ ল পঢ়িবলৈ মন আছে জানো এতিয়া কি হয় যদি ভগৱানে যদি কৰে, যদি ভালকে ল তো বহুত পইছা ন?
অ।
ত' মই ভাবিছো ল পঢ়ি দিওঁ নেকি বহুত পইচা পাম তেতিয়া সেইখিনি যিমানখিনি পাওঁ নিজৰ এটা ঘৰ বনাম। তাপিছত মানে সহায় কৰিম আৰু যোনবিলাক মানুহ হেৰিত আছে নিজৰ পইচাৰে গাড়ী ল'ম।
অ', তোমাৰ সেইটো কাৰণে ল কৰিব মন আছে।
মানে ল পঢ়ি নহ তোৰ মানে পইচাটো বেছি আৰু হেৰি আছে ডক্তৰ বাৰু পঢ়িব মন আছিলে। কিন্তু, নিত-নিতৰ একজামটো তেনেকেতো ইমান টান ন? আৰু মইটো ইমান পঢ়িব নিত-চিত দিব নোৱাৰো ত মানে সেইটো কাৰণে। এনেই কিন্তু, তোমাৰ, মোৰ মন আছিলে নিভিত যোৱাতোৱেই, নিভিত কিন্তু বহুত পইচা।
অ'।
জানাই চাগে ন'? নেভিত বহুত পইচা পায়। কিন্তু নেমিত আকৌ তোমাৰ ৰিক্স বহু ন সাগৰৰ মাজত যাই মানে কিমান ৰিক্সৰ।
তাকেতো।
তুমি এনে নেভি ভাল পোৱা নে?
হা?
নেভি ভাল পোৱা নে?
পাওঁ তুমি পোৱা নে নাই?
অ তোভু নেভি তোমাৰ বনিবলৈ বহুত ইচ্ছা আছিলে। নেভি মানে কি কৰিব লাগে নাজানো দে, মই এনে আগতে ইউটিউবে চিটিউবে চাইছিলো। কিবা টেন পাছ নে টুৱেলভ পাছ লাগে নেভি কাৰণে হাইট লাগে তোমাৰ ছোৱালী মানুহ ফাইভ পইন্ট ছিক্স তেনেকুৱা মান কিবা লাগে। জাগৈ ইমান টা ভালকে নাজানো, তোমাৰ ইউটিউবত মই চাইছিলো। আৰু তোমাৰ কিবা এটা একজাম চ্চকজাম দিব লাগে চাগে দেই নেভি হেৰি কাৰণে।
অ মোৰো অ নাই। ঘৰ মানুহৰ লগত ভাল। নাপাবা নাপাবা চুটি নাপাবা।
সেইটো গম পাইছো কিন্তু পইচা যে বহুত আকৌ নেভি তোমাৰ যিমান ৰিস্ক আছে তিমান আকৌ পইচাও আছে ন মানে আৰ আমি নিচিনা নেকি দেই পইছা য তিমান দিয়ে নে তাতছে বেছি দিয়ে চাগে?
বেছি তাতকে, বেছি বেছি।
কি নেকি?
বেছিতো।
অ মানে নেভিত সেইটো কাৰনে নহয় যে অকল পইচাৰ কাৰণে মানে মোৰ নেভিত আগৰ পৰাই কৰিব মন আছে দেই, মানে নিজৰ এটা পাৰ্চনেলিটি বনাবলৈ যাতে মানুহে কব পাৰে ন, অ ই নেভিত কৰে আৰু পইচা খিনি পাই ঘৰৰ মানুহত দি সহায় কৰে, যোনবিলাক মানুহৰ দ হয় যাতে মই সহায় কৰিব পাৰো, তেনেকুৱা বহুত মন আছিলে কিন্তু তোমাৰ।
উম।
তাকে ভাবিছো কি কৰো বা? নেভিতটো বহুত কষ্ট পঢ়িবলৈ এতিয়া হ'বনে নাই আৰু হাইটো লাগে ন বেছি।
উম লতে যোৱা তুমি ভাল হ'ব।
সেইটোৱে আকৌ ল', তোমাৰ কি কৈছা?
-লতো টকা আছে।
আছে কিন্ত, অকল, গভমেণ্টত দেখোন ল- বহুত পইচা মানে দিব লাগে ন', তোমাৰ এতিয়া প্ৰাইভেটতো দিব প্ৰাইভেটত বেছি। কিন্তু প্ৰাইভেটত মানে কৰিলে কি হয় পইচাটো বেছি নাপায়। মানে কেচ- চেছ মই বেছি নাপাওঁ। গম -গভমেণ্টত কৰিলে মাহে -মাহে মই পইচা, থাকিব কিন্তু সেইবুলি আকৌ তোমাৰ পইচাও যাব নহয় বহুত, আৰু ইমানটো পইচাটো দিব নোৱাৰিম ন', আমি।
টকাটো যাব অলপমান কিন্তু পাবাও ঢেৰ ৰিটাৰ্ণ।
কিন্তু আকৌ যে, মোৰ ইমানটো গেৰেণ্টি নাই যে, যে মই পাম নে, নাপাম।
অ', সেইটোও হয়।
কৰ আজিকালি ল', - লও বহুত টান ন',। কম খিনি একজাম দিব লাগে তিনি বছৰ। তুমি পঢ়াতে যাব ল', পঢ়িলে।
উম, মোৰো আছিল মন কিন্তু, সেইবিলাকৰ কাৰণে আৰু
সেইটো মোৰতো এটা লাইভ ছেট এনেকুৱা কৰিব মন আছে- যাতে মানে - মানে এটা টাইম লৈকে কষ্ট কৰোঁ বাকী খিনি মানে আৰামত খাব পাৰো যাতে টেনচন নাই ঘৰৰ মানুহকো খুৱাব পাৰো। বিনিয়োগতে লাইফ, তেল লাগে মানে বুইছা? কষ্ট কৰিম ন', এতিয়া আমি কষ্ট কৰি চাৰি -পাঁচ মানে কেনেকুৱা তোমাৰ আঃ পাঁচ বছৰ, ছবছৰ কষ্ট কৰাৰ পিছত তাৰ পিছত বাকীখিনি তোমাৰ মানে একে আৰামদায়ক লাইফ ষ্টাইল।
তেনেকুৱা লাইফ,
খাবান থাকি, শিকিব পাৰোঁ।
উম, তোমাৰ তাতেই ভাল হ'ব কিন্তু, তাত অলপ ৰিস্ক আছে যে।
একো নাই তোমাৰ নেভিত কিমান কেতিয়াল, কিমান বছৰকে থাকিব পাৰে চাগে,
তাত তুমি পাৰিবা বাৰু যেতিয়ালৈকে মানে তুমি তোমাৰ হেল্থ ভাল হৈ থাকিবা তেতিয়ালৈকে পাৰিবা।
আচ্ছা মানে আহ ', তোমাৰ অ', এতিয়া মোৰ, তোমাৰ কিমান মোতকেটো বহুত সৰু ন? ত' ত্ৰিশ মানলৈকে পাৰিম চাগে ন ', ত্ৰিশ বছৰলৈকে?
হেল্থতৰ লগত কথা তুমি যদি হেল্থ নিজৰ ভাল কৰি ৰাখা,
আচ্ছা মানে হেল্থ, -ল্থ যিমান ভাল থাকিব তিমানে মানে তেতিয়ালৈকে থাকিব পাৰিম ন',। তোমাৰ কি হেৰি হয় এইটো? কি বুলি কয় মানে নেভি যেতিয়া মই কৰিম মানে এপ্লাই কৰিম ন', তেতিয়া থাকিব ন, মাহে -মাহে কি পইচা তো মানে মানে এইটো কি পুৰণা হৈ গ'লে কি পইচাটো বেছি হৈ যায় নেকি ন, তোমাৰ?
অঁ তুমি মানে এতিয়া ধৰা গৈ পেলাই জুনিয়ৰ হবা তাৰপিছত লাহে লাহে এটা এটা ষ্টেজ বাঢ়ি যাবা, চিনিয়ৰ হবা তেতিয়া তোমাৰ পইচা বাঢ়ি যাব আৰু।
আচ্ছা আচ্ছা। তুমি কি কৰিবা এনে তোমাৰ লাইফষ্টাইলটো কি বাৰু, কোৱাচোন?
মোৰ হে ডাক্তৰ হব মন আছে, ডাক্তৰ হোৱাৰ ইচ্ছা আৰু, ধৰা মই কলোৱে তোমাক তেতিয়া যাতে যেতিয়া টকা দৰকাৰ হব তেতিয়া মই যাতে বেলেগৰ আগত হাত মেলিব লগীয়া নহওক তেনেকুৱা আৰু। আৰু মানে ড হোৱাটো এইটোও যে মানে ধৰা এতিয়া মই কাৰোবাৰ হেৰি জীৱনতটো বচাব পাৰিছো।
অঁ ডাক্টৰটো ভাল দেই ড্ট তোৰ কিন্তু বহুত পইচা আছে। তুমি কিহত কৰিবা গভৰ্মেণ্টত নে প্ৰাইভেটত কৰিবা?
অ গভৰ্ণমেণ্ট গভৰ্ণমেণ্ট।
মোৰ মোৰ মানে মানুহে যি কওক নকওক নাজানো কিন্তু মোক মানে লাইফষ্টাইলটো তোমাৰ এনেকুৱা লাগে মানে টেনচনত নোহাৱা কে থাটো লাগে মানে যাতে মানে আজিৰ কাৰণে পইচা কাৰণে যাতে মোৰ টেনচন নহয় আৰু তেনেকুৱোটো মানে যে লাগে মোৰ জানা। জীৱনটো, মানে এতিয়াই মানে তোমাৰ মোক ভাল কাম এটা কৰি মানে এ নেভিদ কৰি আছো চাপোজ হা বা মই কৰিয়ে আছো কেতিয়াবা ঘৰলৈ আহিলো মানে এনেকুৱা হওক যে মানে যোনটো বস্তু লাগে ঘৰৰ মানুহ দিব পাৰো। মানে এইস ও আৰামত মানে থাক ক পৰা লাইফষ্টাইল লাগে, মোক মানে তেনেকুৱা মানুহৰ যাতে কয় যে ইমান ভাল তাত জব কৰি ইমানখিনি পইচা পায় বহুত কষ্ট কৰে সেইটো তেনে বাঁহ
উমঁ।
তুমি কি ডাক্তৰৰে কৰিবা চাগে আৰু ন'? মানে পুৰা তান নে নে সেইটোৱে কৰিবা?
নাই পাৰো যদি কৰিম নোৱাৰো যদি আৰু বেলেগ কিবা কিবি চাম আৰু।
কৰা তুমি ট্ৰাই, এবাৰ ট্ৰাই কৰিছোৱা। যদি চোৱা ট্ৰাই কৰি।
উম।
কি হয় ন, কি ঠিক তুমি হৈয়ও যাব পাৰা পাচো হৈ যাব পাৰা।
উ এনে ডক্তৰ ডক্তৰ বনিবলৈ আহ কিমান মানে কিমান মান হেৰি কৰিব লাগে কোৱা অলপমান।
কোৱা অলপমান মানে তুমি ডক্তৰ যদি পঢ়া। বহুতেতো এই এবাৰ ট তোমাৰ ডক্তৰণী পাছ কৰে ন। তোৰ তোমাৰ বেকো লাগিব পাৰে দেই। এবাৰ, দুবাৰ, তিনিবাৰ এনেকে বহুতৰ বেগ লাগে কিছুমানতো চাৰিবাৰকে তিনিবাৰকে বেগ লাগি যায় কিছুমানে। আও যদি কিছমত যদি ভাল থাকে ন তুমি এবাৰ পাছ হৈ যাবা কিন্তু মানে লাগিলে কি জানা বয়স। টো গৈ থাকে আৰু লগতে আৰু তোমাৰ মানে পঢ়াটো মন নাইকিয়া হৈ যায় কিন্তু তোমাৰ যদি যজটো আছে যে অ মই পাৰিমে মোক এনেকুৱ মই বনিমে আৰু মোক এনেকুৱা এটা লাইফ লাগে তেনেহলে তুমি কৰিব পাৰা। প্ৰব্লেম নোহোৱাকে। একো নাই পঢ়া তেনেকে বুজিছা উম ঠিক আছে দিয়া তেন্তে মই তোমাক কালি ফোন কৰিম ন।
উম দিয়া মোৰ পঢ়িব আছে মই পঢ়ো।
অ দিয়া দিয়া পঢ়া তেন্তে ঠিক আছে দিয়া।
উম দিয়া।